হেল্ল, হেল্ল।
উম, ক।
শুনিছ?
শুনিছো, শুনিছো ক।
নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ। বহুত দিনৰ মূৰত খবৰ মোলে মনত পৰিলে নি?
তোমালেতো সদায় মনত পৰে ন, কিন্তু সেই ফোনটোৱে নিবিচাৰে আকৌ তোমাক ফোন কৰিবলে।
হয় নেকি? চাইৰি ভাল কোৱা কিন্তু তুমি। হয় নেকি? ক'ৰ পৰা শিকিলা?
এইবিলাক আৰু লেচন দিয়া মানুহ আছে যে।
হয় নি?
হুম।
তোমাক লগ পালে আকৌ মোৰ দেখিলে হাঁহি উঠে।
মই কিবা জক্কৰ নেকি?
জকৰ বুলি নহয়।
ৰ'বা দেই এক মিনিট। ফনটো চাইলেণ্ট কৰি লৈছোঁ অ। ফোনটো চাইলেণ্ট কৰি লৈছোঁ।
অ।
ভাইবেচনত ভাইবেচনত থাকিলে মানে সে ফোন আহিলে মানে হেৰি হৈ যায় আকৌ কলটো কাট হৈ যায়।
উম, উম ক কি কৈছ?
এ নহয় সেইদিনাখন তই সেই কথা সুধিছিলি যে কি বুলি কয় এই যে এপটোত যে ফ্ৰী কে যে কাপোৰ পাই যে।
কিহৰ? অ-অ-অ-অ চেইন এপ ইনষ্টাগ্ৰামৰ? হেল্ল, অ ইনষ্টাত সেই খুৰীৰ ছোৱালীজনীয়ে কি কৰিলে কি নাই নাজানো। মইতো সেইবোৰ ইমান অনলাইনৰ সেইবোৰ কথা নাজানো। তাৰ পিছত হে এদিন ক'লে বা বোলে এনেকে এনেকে পাইছো। কুপ-কুপন পাই নেকি তাতে মানে এহেজাৰ কে এহেজাৰ টকা এটা সোমাই মানে কুপনতে। ত মানে সেইটো উলিয়াব নোৱাৰি, কিন্তু তাত তাতে মানে গৈ মেলি তই তাতে মানে অৰ্ডাৰ দিব লাগিব কাপোৰ। তাৰপিছত এনে পইচাটো সো-সোমাবলে এদিন মান লাগে আৰু। অ এ এদিন লাগে পিছদিনাখন সোমায়। তাৰপিছত তাতে মানে আমি পইচা কেইটকা মানে তাতে সেই যিমানটো পাওঁ এহেজাৰৰ ভিতৰতে আমি মানে অৰ্ডাৰ দিব লাগে কাপোৰ। সেনেকে আৰু আৰু সেই কি কৰিলে কি নাই তাই সেই পালো এহেজাৰ এটা। তাৰপিছত সেই দিলোঁ অৰ্ডাৰ। টপ দুটা আকৌ ফ্ৰক এটা দিছিলো, আহিলে ভাল কিন্তু দেই।
হেৰি তাই তাই তহঁতৰ খুৰা ছোৱালীজনীয়ে মোক কৰি দিছিলে নহয়।
দিছিলে নি?
দিছিলে ক'তনো মোৰতো নহলে। কিনো কফা লাগি আছে নাজানো আৰু নহ'লগে।
হা হা?
কিনো বোলো কোফা লাগি আছে নাজানো আৰু চবৰে হ'ল মোৰ নহ'লগে।
অঁ। এনে কাপোৰবোৰ ভাল, খালী মানে কাপোৰবোৰ ভাল মানে কাপোৰ উ মানে হে কোৱালিটিটো ভাল মানে কিন্তু কাপোৰবোৰ কি হয় অকমান ৱেষ্টাৰ্ণ টাইপৰ মানে অকমান বহুত চাই চিতি মানে অ চাই চিতি মানে দিব লাগ
অ ইমান ইমান ইমান মানে পচন্দ পটককে পচন্দ হোৱা কাপোৰ নহয়। ই এতিয়া চা ফ্লিপকাৰ্ট মিছত মানে কি হয় পটককে বস্তুটো দেখিলে লৈ লওঁ নিচিনা ড্ৰেছবোৰ থাকে ন।
উম।
ত' তাত মানে বহুত চাব লাগে। ইমান কা কটা বা ইমান শ্লিভলেছটো আমি নিপিন্ধো ন। অ।
উম।
ত' মানে সেই জিন্চ বোৰ ঠিকে আছে বাৰু, কিন্তু সেই টপবোৰ মই একদম এটা দিন এটা দিন মানে কি আধা বেলা আৰু তাইৰ কামটো হেৰিটো ফনত কৰি দিয়াৰ পিছত
উম।
কাপোৰ বোলো চাই থৈ দিওঁ। যেতিয়া পইচাটো সোমাব তেতিয়া বোলো হেৰি কৰিম। কি বুলি কয় অৰ্ডাৰ দিম, অ' এনেই আধা বেলা টাইম পঠিয়াই মোবাইলটো টিপি টিপি টিপি টিপি কিবা দুটামান লাইক কৰি থৈ দিছো, বোলো আ পইচাটো আহিলে দিম। উ, নাহিলেই আৰু সেইদিনাখন এনেই মোৰ-চোৰ বিষাই গ'লগে একদম মোবাইলত
উম, উম, উম। মোৰ আহিলে খালে দেই, আহিলে আকৌ ভন্টি ভাগৰো কৰি দিলে। ভন্টি জিন্ছ এটা দিছিলে। আৰু সেনেকে কিবা এটা দিছিলে, আহিলে ভাল আহিছে। জীনছটো মানে অকমান ডাঙৰ হৈছে যে, অলপ মানে কাট কুট কৰি মানে অকমান ঠেক কৰিব লাগিব আৰু। এনে ভাল আহিছ দেই, উম ভাল নহয় কাপোৰো ভাল মানে। সেইকাৰণে ভাল লাগিলে মানে। এনে চাইজটো কিমান দিছিলে জানো নাজানো দেই, অলপ ডাঙৰে আহিলে জোখত।
উম। বাকী খানা বনাইছে নে কি?
খানা মায়ে যে যোৱাই নাই পাকঘৰলে, যাবহে অলপ পিছত।
উম, হেৰি কালি মনত পেলাবিচোন মোক মেমক মেছেজ দিবলে হা।
অকে, অকে।
থৈ দিয়া টাইমত মানে
উম।
নহ'লে পাহৰি যোৱাৰ নিচিনা হ'ব। হেৰি কি বুলি কয়, এ তাকে গধূলি টাইমত ওলাই গৈছিলোঁ অকমান।
উম, কলে গৈছিলি?
এই দোকানৰ ফালে, চব্জি নাছিলে চব্জি দুটামান আনিলোঁ, আৰু সেই মাংস অকণমান লৈ আহিলোঁ, বহুত দিন খাম-খাম ভাবি আছোঁ এনেকে খোৱা হোৱা নাছিলে, মাছ খোৱা হয় মাংসটো, মায়ে বৰএতা ভাল নাপায় মানে। সেইকাৰণে আকৌ কিন্তু মায়ে ভাল নাপালে আনিবলৈ মন নাযায় ন। তিনটাহে মানুহ আমাৰ আৰু।
উম।
সেইকাৰণে অনা নহ'লে আজি বোলোঁ সেই অকণমান নিওঁ।
অ' হেৰি মাছ আনিলি?
নাই মাংসই লৈ আহিলোঁ। উম, হেৰি তাকে আনিলোঁ কিন্তু বনাবলে মন নাই, মায়ে বনাব।
হাঁ-হাঁ?
আনিলোঁ বোলোঁ বনাবলৈ মন নাই মায়ে বনাব।
অ', অ'। এই কেতিয়াবা উম আনিলেও খাবলে ডুপিছ, এপিছতে সন্তোষ্ট- ত বেছিকে খাবলৈ মন নাযায় আৰু কেতিয়াবা, অ'। কেতিয়াবা আকৌ খাবলে, যোনদিনাখন মানে এই অনা নহয় বা এ উলাই যাবলৈ মন নাযায় সেইদিনাখন কোনোবাই আনি আনি দিব নেকি, খাম নেকি অকমান খাবলৈ মন যায় ন সেনেকে?
আৰু মানে যোনদিনাখন মন গৈ থাকে ন, সেইদিনাখন যদি মই বস্তুটো ওচৰত নাপাওঁ নহয় পিছদিনাখন হাত যাৰ পাওঁ সেই লোভটো লাগি নাথাকি সেই বনাবও মন নাযায়। আৰু যোনদিনাখন বনাব খাবলৈ মন নাযায়, সেইদিনাখন বনাবও মন নাযায় আৰু টেষ্টিও নহয় বস্তুটো, যদিনাখন মন যায় সেইদিনাখন বস্তুটো টেষ্টিও হয় আৰু অকণমান মানে ভালকে বনোৱাও হয়।
উম।
অ', নহয় এটা কথা, নিজে বনালে ইমান খাব নোৱাৰি কেলে নাজানোঁ। আনে বনাই দিলে মানে খাব পাৰি। কিন্তু নিজে বনালে মানে যিমানটো এনেই পাৰি তেনেকৈ নোৱাৰি আকৌ।
অ', মানে বনাই থাকোতে মানে সোৱাদটো মানে হেৰি হোৱা নিচিনা হৈ যায় নাই? কোনোবাই বনালে কেনেকুৱা বা বনাইছে সেনেকুৱা। সেনেকুৱা হয় আৰু। আমি মানে ভাৱটো লৈ থাকো ন' নিজে বনোৱা সেইকাৰণে।
আৰু-আৰু মোৰ মানে কি হয়, মই যদি মাংস খাব বিচাৰোঁ দিনত যদি মই দিনত বেছি ভালকে খাব ৰাতি'ত কে।
অ'।
ৰাতি কেলে জানো, ৰাতি ইমান এটা খাব নোৱাৰি দিনত যিমান খিনি পাৰি ন?
অ', অ', ৰাতি নোৱাৰি ৰাতিটো মানে দিনত, উম।
মই আজিলৈকে নিজৰ ভাতৰ আন্দাজে নাপাওঁ।
হুম-হুম?
মই মানে মায়ে-মায়ে মানে ভাত বাঢ়ি দিয়া নাই?
অ'।
হেল্ল'?
শুনি আছোঁ ক?
মায়ে বোলো ভাত বাঢ়ি দিয়ে যে মায়ে ভাত বাঢ়ি দি-দি মানে মোৰ এনেকুৱা অভ্যাস হৈ গ'ল, মই নিজৰ ভাতৰ আন্দাজটোৱে নাপাওঁ। এতিয়া মই ভাত আনি বাঢ়ি আনিলে সৰহ-সৰহকে বাঢ়ি আনো। বাঢ়ি আনি খাই থাকোঁ তাৰপিছত অ', বহুত খিনি নষ্ট হৈ যায় মানে।
হু-হু।
নিজৰ সেই মায়ে কয় তাকে ন' নিজৰ ভাতৰ আন্দাজটো নাপাওঁ নে বাৰু বোলে কিমান খাওঁ।
হুম, নষ্ট হয় আকৌ সেনেকে। আৰু হেৰি কেতিয়াবা অকণমান জোল অকমান বা কিবা যি হওঁক মানে আঞ্জা অকণমান ভালকে বনালে মানে খাই লৈ কিনে আকৌ খোৱা হয়। কেতিয়াবা আকৌ মন নাযায়, কেতিয়াবা অকণমান যিমান খিনি দিয়ে সিমান খিনিতে মানে সন্তুষ্ট সিমান খিনিয়ে খাই মানে পেটটো ভৰে।
মায়ে মোক তাকে কয় তই বোলে ভাতৰ লগত খাব নোৱাৰ ইমান বোলে তেনেকে আগতে অকণ খাই ল'বি বুলি কয় মানে। তেনেকে সেই ড্ৰাই-ফ্ৰাই হৈ থাকোতে ইমান সোৱাদ লাগে। ড্ৰাইফাই হয় থাকোতে উম অকণমান খোৱা হয় আৰু তেনেকে জোল-চোল কৰিলে ইমান খাব মন নাযায়।
অ', অ'।
আৰু আজিকালি ঠাণ্ডা দিন নহয় জানোঁ, অ', চৰি গৰম দিন নহয় জানোঁ? পোহৰ বহুত দেৰিলৈকে পোহৰ হৈ থাকে। তাৰ পিছত সেই দেৰিকে চাহ খোৱা হয়, চাহ বা মেগি খাই দিয়া হয়। তাৰ পিছত সেই ভাত খাবলে টাইমত মানে এই ভোক নালাগে আৰু।
অ', আভুক হৈ যায় মানে।
আভুক পেটটো ফুল হৈ থাকে নাই আৰু ৰাতি ধৰ খোজ কঢ়া নহয় যে।
উম।
আমাৰ ইয়াত কুকুৰ কেইটামান আছে গম পাও নে? চেণ্ডেল বোৰ লৈ-লৈ যায় গৈ। তাৰ কুকুৰটো আহি-আহি আছে চেণ্ডেল নিবলে। মই ভাবিছোঁ বোলোঁ কুকুৰটো কেলে আহি আছে বাৰে-বাৰে? চেন্দেলজোৰ নিবলৈ আহি আছে।
পাই যে সিহঁতি যে চেলে-চেলেকে কামুৰি দিয়ে আক গোন্ধ পাই নাই ভৰি গোন্ধ পাই ঘামৰ।
আমাৰ দুযোৰ নে তিনিযোৰ চেণ্ডেল অ', দাদাৰ দুযোৰ মোৰ এযোৰ। গম নাপাওঁ বাহিৰতে থৈ দিওঁ আৰু এপাত-এপাত লৈ-লৈ কামুৰি-কামুৰি কবা বেলেকৰ ঘৰত থৈ দিয়ে গৈ ভাল ভাল চেন্দেল।
উম-উম দুটামান আছে। আছিলে মৰিলে নেকি, আৰু কেইটামান আহে। মানে হেৰি, এটো কি? উম, বাহিৰত আগতে আমাৰোঁ বাহিৰত থৈ-থৈ দিও তাক গোতেই খেলি মেলি ৰাতি একদম। অ', আৰু সিহঁতি কিবা কান্দি থকা নিচিনা ৰাতি ইমান বেয়া শব্দ শুনে নহয় তাৰপৰা দেতা আধা ৰাতি তে উঠি-উঠি খেদাই সিহঁতক এতিয়া আহিবলৈ আমাৰ মানে বাৰাডাত গিল নাই যে, আহি-আহি মানে পুৰা হেৰি কৰি থাকে মানে। কেইবাটাও হেৰি কৰি থাকে, ৰাতি ভাল নালাগে ন হোৱা টাইমত হেৰি কৰি থাকিলে মানে, শব্দ কৰি থাকিলে। উম।
আজি সেই ডিউটি গৈছিলি?
অ', গৈছিলোঁ অ', দিনত। মোৰ বাজে তিনটা চাৰিটা। উম। আজি বতৰো বৰষুণ অকনমান দিলে ভালে লাগিলে পাই।
শুবলৈ শান্তি মানে।
উম, এনেকে থাকিলে হয় একদম ৰ'দ ডালো দিয়ে বাৰু ৰ'দটোও অকমান দিয়ে। কিন্তু অকমান লিমিটত দিব লাগে ইমান বেছি দিয়ে মানুহৰ কষ্ট হয় ন, ওলাই যোৱা মানুহৰ কষ্ট ঘৰত থাকিলেও কষ্ট। আগৰ নিচিনা নহয়তো আজিকালি একদম গা চাবোৰ পুৰে দেৰে একদম মানে আৰু খেতিৰ চিজন এতিয়া খেতিত কিমান-কিমান মানে চবৰে কষ্ট হ'ব।
তাকে আমাৰ পথাৰ খনৰ ফালে ওচৰতে গছ এজোপাও নাই। যে বোলে অকণমান চাহতে বহি বোলে চাহ অকণ খাওঁ ভাত-ভাত কেইটামান খাওঁ বুলি ক'বলৈ।
উম।
হেৰি আজিকালি ঠাণ্ডা দিন বিলাকো আগৰ নিচিনা নহয় আগতে ঠাণ্ডা দিনবোৰ ইমান পটঁটুৱাৰ পৰা ঠাণ্ডা আছিলে, পানী অকণ চুবলৈ বা গাটো ধুই আহি ৰ'দত বহিবলৈ, নবহিলে মানে ঠাণ্ডা লাগি থাকে কিন্তু আজিকালি নহয় ন? সেই ঠাণ্ডা দিনকেইটাও নাই আগ নিচিনা।
উম, কিবা মানে আজিকালি একদম পৰিৱেশ যেনেকে মানুহৰ ৰূপ বোৰ যেনেকে বদলি হৈছে একদম বতৰো বদলি হোৱা মানে তৰো মানে ঠিক কনা নাই, একদম মানুহৰ আগতে হৈ গছে, উম। আজিকালি মানুহৰ
গৰম দিনটো যিমান দিন থাকে ন ঠাণ্ডা দিন কিটা দুমাহো ভালকৈ নাথাকে গৰম-গৰম আহিয়ে যায়।
উম-উম।
ইমান চুন ঠাণ্ডা নালাগে আজিকালি একদম আগতে গাটো ধুবলৈ চিন্তা কৰি থাকোঁ, কেনেকে গা ধুম আজিকালি টো হেতু ভাৱ নাহে। এইবোৰ চাগে এইবোৰ চাগে গছ চচ কাতি দিয়াৰ কাৰণ ইমান চেঞ্জেছ হৈছে নি বাৰু?
সে গোলকীয় উষ্ণতা বুলি পঢ়িছিলি নহয়?
তাকে চা এটা কথা কহা, এটা কথা কহা গছতটো মানুহে লগাই কাটিব লাগিব গছজোপাৰ পৰা ধৰা আমাৰ ফাৰ্ণিচাৰ বা চকী, টেবুল, বেঞ্চ, এইবোৰ কিমান কি-কি হয় ন? বা সৰু-সৰু কিমান কি-কি বনাই আনকি ফণী পৰ্যন্ত সেই ক থ এনেকুৱা সৰু-সৰু বস্তু বনাই, কিন্তু তাৰ বিনিময় যদি গছজোপা কটাৰ বিনিময়ত যদি আৰু এজোপা গছ লগায়
অ', সেইয়াই।
তেতিয়া মানে সেইখিনি অ', হেৰি পূৰণ-পূৰণ হৈ যায়, অ'। কিন্তু মানুহে সেইটোকে নকৰে ন?
উম, সেয়াই এফালৰ পৰা ধ্বংস কৰি যায় আৰু আনফালে একো নহয়গে আৰু। শূন্য, চবফালে।
সেইটোয় আচলতে কিছুমানৰ গছ গছনি কাটি তেনেকে ৰাস্তা চাইডত পেলাই মেলি থৈ দিয়ে নেকি পচি মেলি শেষ হৈ যায়।
উম। এতিয়া বিশ্ব পৰিৱেশ-পৰিৱেশ পতা হয় পাঁচ জুনত হয় নাই? কোনে কিমান গছ পুলি ৰুৱৈ? কোনে নৰুয় অকল এই আ মহহায় গোটবোৰত যেতিয়া এইবাৰ হিমন্ত বিশ শৰ্মা ডাঙৰীয়াই যেতিয়া কলে তেতিয়া মানে পইচা নাপাম বুলি সকলোৱে এ সকলোৱে গছ পুলি ৰুলে কিজান সেয়া প্ৰতিপালন কৰিছে নে নাই কৰা পিছৰ খিন কোনো নাই দেখা, হয়নে? ফত'
তাকে এতিয়া অ', এতিয়া কোনে জানোঁ এতিয়া জানোঁ আহি চাই চেসি সেই গৈ জোপা আছে নাই আৰু সেইটো জেগাত জানোঁ আকৌ যোনখন ফটো দিয়ে মানুহে সেইখন সেইজোপাই সেই এইজোপা গছ হয়নে কোনোবাই চাইছেনে সেইটোতো নাই চোৱা ন?
সেয়াই-সেয়াই এইবোৰ মানে চব দেখাক দেখি আৰু, উম।
তেতিয়া চৰকাৰে মানে পইচাটো দিছে কিন্তু তাৰ বিনিময়ত যে গছজোপা ৰুব দিছে